মে।
হয়, হয়, শুনা পাইছোঁ, তুমি শুনা পাইছা?
অ' পাই আছোঁ দিয়া, কি কৰি আছা?
হয়, মই এই অলপমান পঢ়ি আছিলো ৰ'বা, তুমি কি কৰিছা?
অ' মই মানে এই অকমান এই ৰাস্তাতে খোজকাঢ়ি আছিলো আৰু। মানে আমাৰ ইয়াত গৰমো বহুত পৰিছে ত', এ খোজ কঢ়াত ত' যিহেতু ভাল মানে, আজিকালি মই মানে এনেকৈ সময় নোপোৱা হৈছো ৰ'বা মানে শৰীৰটোৰ বিষয়ে। মানে অকমান গুৰুত্ব দিবলৈ, অকমান মানে শকত হৈ গৈছো, চৰ্বি ওলাই আহিছে মানে সেইকাৰণে তাকে ভাবিছো মানে। আমাৰ এই স্বাস্থ্যটোক লৈ মানে আজিকালি মানুহ বিলাক দেখিছো মানে। একেবাৰে সজাগ সচেতন নহয়, গতিকে তাৰে ওপৰত অকমান আজি আমি আলোচনা কৰোঁ নিকি।
অ' নিশ্চয়, নিশ্চয় পাৰি, পাৰি, বাৰু কোৱাচোন?
হয়, তাকে মানে এতিয়া মই এতিয়া মানে সময় নাপাওঁ বুলি কৈছোঁ য যদিও, কিন্তু মানে ৰাতিপুৱাৰ সময় কিন্তু মই অলপমান পাওঁ। প্ৰায় ধৰা এতিয়া মই ৰাতিপুৱা মানে, এতিয়া মই ৰাতি কিছুমান অ অভ্যাস যেনে ধৰা মো মোবাইল, মই এতিয়া নিজে বেছিকে সময় চলাওঁ বাবে সামাজিক মাধ্যম। মানে শুৱাৰ আগত মই এইটো অভ্যাস গঢ় লৈ উঠিছে। হয় মানে প্ৰায়, যেতিয়ালৈকে টোপনি নাহে মানে, তেতিয়ালৈকে বিছনাত মোবাইল। ফোনটো লৈ মানে চলাই থাকো, তাৰ ফলত ৰাতিপুৱা আকৌ মানে দেৰিকৈ এলাহ ভাৱ হয়। এইবিলাক মানে মই লাহে-লাহে উপলব্ধি কৰিব পাৰিছো, মানে মই। ত' সেইবোৰৰ ফলত নিজৰে ক্ষতি হৈ আছে, মই ভাবিছো অকল মোৰে হৈ আছে নে বাক কি লোকসকলৰো তাৰে লগত তোমাৰ লগত আলোচনা কৰো ভাবিলো। তুমি কি কোৱা এই ক্ষেত্ৰত?
অ' ক'বলে গ'লে মানে কি, এইটো সমস্যটো তোমাৰ অকল মানে তোমাৰ লগতে নহয়। এইটো সকলো লগত হ তাৰ যে ৰাতি যেতিয়া শুবলৈ যায়, সকলোৱে মানে হাতত মোবাইলটো লৈ, লৈ পিনেহে শুৱে।
মোবাইলটো যেতিয়া যেতিয়ালৈকে নাচাই মানে, কিছুমান মানুহৰ টোপনি নাহে। মানে মই পাই থাকো দিয়াচোন, মোৰ ঘৰতে আছে, সেইকাৰণে মানে তাৰে অনুভৱটো ময়ো জানো। এ আৰু তোমাৰ। কবলৈ গ'লে মানে কি তেওঁলোকে কিছুমানৰ কি হয়, যেতিয়ালৈকে মানে শুবলৈ যাব। কিন্তু যদি মোবাইলটো হাতেৰে নুচোৱে তেতিয়ালেকে মানে তেওঁলোকৰ কি হয় টোপনি নাহে, আকৌ মানে শুৱাৰ পৰা উঠি পিনে তেওঁলোকে আৰু অলপ সময় মোবাইলটো চলাব, তাৰে পিছতহে মানে তেওঁলোকে আকৌ এ টোপনি যাব। এনে ধৰণৰ মানে এনেধৰণৰ ধৰা কাম বিলাকো মই দেখা পাই থাকো, সেইকাৰণে মানে তুমি কথা কলা। সেইটো কথাটো নোহোৱা নহয়, একেবাৰে সঁচা কথাই দিয়া।
অ' তাকেইতো এতিয়া তাৰ তাৰ ফলত মানে ধৰা বিভিন্ন ধৰণৰ এতিয়া আমাৰ চকুৰ সমস্যা মানে হৈছে বেছি সময় আমি মোবাইল ফোন, টিভি। এইবোৰ লেপটপ, কম্পিউটাৰত থাকো। কিন্তু মই ভাবো এই সৰু ল'ৰা-ছোৱালী খিনিৰ প্ৰতি কিন্তু মানে অকমান অভিভাৱক সক কলে অকমান গুৰুত্ব দিব লাগে। কাৰণ তেওঁলোকৰ মানে ইমান সৰু বয়সতে- কম বয়সত তেওঁলোকক মোবাইল ফোনটো একেবাৰে হাতত গটাই দি মানে এ ফালে ব্যস্ত হৈ থাকিব নালাগে। কাৰণ সেই মানে সৰু ল'ৰা ছোৱা ছোৱালীজনীয়ে মানে আজিকালি তুমি জানাই যে, মানে আমাৰ এই সামাজিক মাধ্য ম'বাইল ফোনটো সকলোখিনি ধৰণৰ কণ্টেন্ত পায়। গতিকে কি চাইছ ভালেই চাইছে নে, বেয়াই চাইছে কি শিকিছে কি নিশিকিছে, সেইখিনিৰ ওপৰত মানে অভিভাৱক-অভিভাৱিকা সকলে অকমান মানে গুৰু ত্ব ৰাখিব লাগে, যাতে মানে অ' কি কোৱা তুমি এই বিষয়ে?
একেবাৰে সঁচা কথা দে তোমাৰ কথাৰ লগত মানে মই একেবাৰে একমত। কাৰণ চাবা মই এটা কথা ভাবো যে অ' যদি ধৰা সৰু ল'ৰা-ছোৱালী বিলাকক ধৰা তোমাৰ এ- ফোনটো হাতত দিলেও। মানে তেওঁ-তেওঁলোকৰ অভিভাৱক-অভিভাৱিকা বা মা, দেউতাই মানে তেওঁলোক ওচৰত বহি থাকিব লাগে। যে কি চাইছে কি না চাইছে বা বহি না থাকিলেও তোমাৰ মানে আহি পিনে চকু দি থাকিব লাগে যে তেওঁলোকে কি চাইছে কি চোৱা নাই সেইটো যাতে তেওঁলোকে মানে মনত থাকে আৰু মানে যাতে তেওঁলোকে এটা একো বেয়া পথ বাছি নলয় বা বেয়া পথ পথত যাব নোৱাৰে বা বেয়া যেন চাই থকা নাই। তেনেধৰণৰ যাতে লক্ষ্য বোৰ দি থাকিলে মই ভাবো যে তেতিয়া ধৰা তেওঁলোকে তেনেধৰণৰ কাম কৰাৰ কাৰণে সুবিধা নাপায়। আৰু আজিকালি আমি দেখা কোনো জাচ লৰা-ছোৱালী বোলে বেছি ভাগে তোমাৰ কি কৰে কিতাপখন ওলাই লয় তাৰে মাজত মোবাইল টো সোমাই লৈ গেম খেলি থাকে, পঢ়াতকে বেছি। ত' কিছুমান ধৰা যিবিলাক ধৰা অলপ অশিক্ষিত মা-দেউ, মাক-দেউতাক বা বেছি শিক্ষা তেওঁলোকে গ্ৰহণ কৰা নাই। ত' তেওঁলোকে মানে কি কৰে সেইটো কথা টো বুজি নাপায়। তেওঁ সেই সে‌ চলনাৰে ধৰা লৰা ল'ৰা-ছোৱালী বিলাকে তেনেদৰে ধৰা মোবাইল ফোনটো ব্যৱহাৰ কৰি থাকে। এনেধৰণৰ মানে বহুতখিনি উদাহৰণ পায় থকা যায় আজিকালি সময়ত। আৰু লগতে কিন্তু এইটো কথা তেওঁলোকে বুজি নাপায় এ ই সৰু ল'ৰা-ছোৱালী বিলাকে যে এনেকে দৰে মোবাইল চলাই থকাৰ ফলত তেওঁলোকৰ যিখিনি ধৰা অস সুবিধা হৈ হব হৈ আছে বা তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত যিখিনি প্ৰভাৱ পৰে, সেইখিনি তেওঁলোকৰ তে সেইটো কথা বুজি নাপায়।
হয় হয় তাকে! হয় একেবাৰে ঠিক কথা কৈছা! গতিকে সেইবোৰ আমি অভিভাৱকসকলে মানে গুৰুত্ব দিব লাগিব। আৰু এতিয়া মই মানে নিজে দেখ দেখিছো যে মানে আমাৰ ঘৰৰ ওচৰত দুজনমান ল'ৰা মানে সৰু সৰু ল'ৰা-ছোৱালী। তেওঁলোকে মানে ইমান কম বয়সতে চশমা ল'ব লগীয়া হৈছে। সেইটো দেখি এই প্ৰথমে এই কথাটো ধাৰণাটো মানে মোৰ মনলৈ আহিল। কাৰণ আজিকালি মানে তাৰোপৰি আৰু মই এটা কথা লক্ষ্য কৰিছো যে আজিকালি মানে কি হৈছে। খেলপথাৰবিলাক এনেই মানে খালী হৈ পৰি থকা দেখা পাও। তাতে মানে ‌এ এতিয়া আমাৰ সময়ত আমি কি কৰিছিলো খেলা খেলা-ধূলা কৰিছিলো ধুনীয়াকৈ। স্কুল শেষ হোৱাৰ পিছত ভাত-পানী খাই খেলিছিলো আবেলি অকমান সময়। ন্তু আজিকালি মানে খেলপথাৰ বিলাকৰ ল'ৰা ছোৱালী এনেকৈ খেলা ধূলা কৰা, দৌৰা জপিয়ীয়া কৰা, দেখাই নাপাওঁ। গতিকে আহ মই যিমান যিমান কিই ঘৰ মোৰ আলহী ওচৰে পাজৰে গৈছো তেওঁলোকৰ মানে ল'ৰাজন বা ছোৱালীজনী ক'ত আছে, বুলি সুধিলে মানে কয়ও ৰুমত আছে দিয়া। ৰুমত মানে মোবাইল চাই আছে এই লেপটপত অ গেম খেলি আছে, টিভি চাই আছে, তেনেকুৱা ধৰণৰ শুনিছো। গতিকে মানে ইয়াৰ ফলত মানে আমাৰ শৰীৰৰ মানে এ যিটো আমি খেলা ধূলা কৰি আমাৰ শাৰীৰিক যিটো বিকাশ হৈছিল, সেইটো মই ভাবো তেওঁলোকৰ এতিয়া লাহে লাহে নোহোৱাও হবলৈ ধৰিছে। যাৰ ফলত ধৰা মেদবহুলতা এনেকুৱা চকুৰ দৃষ্টিৰ সমস্যা। সেনেকুৱা ধৰণৰ সমস্যাবিলাক হবলৈ ধৰিছে। যিবোৰ ধৰা আমাৰ দেউতাহঁতৰ দিনত বা কঁকা আইতাহতৰ দিনত তেওঁলোকৰ এনেকুৱা ধৰণৰ সমস্যা কিন্তু নাছিলেই, হয়নে?
একেবাৰে, একেবাৰে সঁচা কথা দেই। মই তোমাৰ কথাৰ লগত একমত, কাৰণ আহ তেওঁলোকে আজিকালি মানে তোমাৰ শাৰীৰিক আ‌ চৰ্চা কৰাতকে বেছিকে মানে মবাইল ফোন লগত মোবাইল মানে গেম খেলি থকাটো বেছিকে ভাল পায় তেওঁলোকে চাবাচোন গোটেই তৰা স্কুলৰ পৰা আহিল, কলেজৰ পৰা আহিল মানে এ অলপ মান বন্ধু বান্ধৱীৰ লগত যাই পিনে মানে খেলা ধলা নকৰে। তেওঁলোকে মানে তোমাৰ কি কৰে? এ বহি পিনে এই ওম কি বুলি কয় মোবাইল ফোনতে হয়তো গেম খেলি থাকিব নহলে লেপটপতে খেলি থাকিব। কিতাপৰ লগতো নাথাকে, তেনেধৰণৰ মানে দৃশ্য দেখা পাই থাকো মানে যথেষ্ট খিনি মানে তাৰে বেয়া প্ৰভাৱ পৰে দেই, তেওঁলোকৰ ওপৰত সঁচাকে মানে। তেওঁলোকৰ মানসিক স্বাস্থ্য লগতে উ মানে তেওঁলোকৰ যাৰ ফলত ধৰা তেওঁলোকৰ মানসিক চাপো বৃদ্ধি পাই দিয়াচোন আৰু শৰীৰৰ ওপৰতো বহুত যথেষ্টখিনি প্ৰভাৱ পৰে যেনেকে তুমি কলাই, যে বিহু চকুৰ ৰোগ হয় বা বিভিন্ন ধৰণৰ অঁ এ চকুৰ মানে এ বেমাৰে দেখা
উম উম আৰু মানে কি হয় জানা এতিয়া মানে এই এ ল'ৰা ছোৱালী বিশেষকৈ আমাৰ নৱ প্ৰজন্মৰ সৰু ল'ৰা ছোৱালীক কিনি তেওঁলোকে মানে এই ফাচ ফুটজাতীয় খাদ্যয়বোৰ মানে বেছিকৈ তেলত ভজা খাদ্যবোৰ আহ খোৱাৰ ফলত তেওঁলোকৰ মানে শৰীৰৰো মানে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছে এতিয়া চ তেওঁলোকে মুখত সোৱাদ পাই পেলাই মানে তেওলোক সেইবোৰ খাই থাকে কিন্তু তাৰ ফলত এটা সময় যাই মানে সেইবিলাকে বিভিন্ন ডাঙৰ ৰোগৰো মানে এ দেখা দিয়ে যিবোৰ মানে এতিয়া ডক্তৰ সকলেও কৈছে যে ফাষ্ট ফুডবোৰ মানে সিমান এটা ঠিক নহয় গতিকে মানে এইবিলাকৰ প্ৰতি তেওঁ মানে আমাৰ অভিভাৱকসকলে অকমান গুৰুত্ব দিব লাগে যাতে তেওঁলোকৰ ঘৰত তে পাৰিলে নিজাকে বনাই সেইসমূহ যদি খাদ্য ঘৰত বনাই দিলে মানে অকমান ধৰা ভাল হ'ব কাৰণ কিয় দোকান বোৰত হোটেলবোৰত দেখাই কেনেকুৱা মানে লেতেৰা পৰিবেশত তেওঁলোকে প্ৰস্তুত কৰে তাৰ ফলত যদি এনেকৈ মানে অভিভাৱসকলে এইবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে হয় নে
এক একেবাৰে সঁচা কথা দেই চোৱা কাৰণ এইটো দায়িত্বটো হ'ল তোমাৰ এই অ আমাৰ অভিভাৱক অভিভাৱ ভাৱিকে হয় কাৰণ ঘৰত তেওঁলোটো চাব লাগিব ন চ আমাৰ ল'ৰা ছোৱালী বিলাকক যদি তেওঁলোকে য গুৰুত্ব নিদিয়ে তেওঁলোকে যদি নাচায় তেনেহ'লে লোকৰ ল'ৰা ছোৱালী বোৰ বেয়া পথত যাবৰ কাৰণে কোনো ৰখাব নোৱাৰে আৰু আজিকালি মানে কথাটো কি হ'ল জানানে বেছিভাগ তোমাৰ এ মাক দেউতাক মানে বেছিভাগ ব্যস্ত হৈ থাকে যাৰ ফলত ধৰা ল'ৰা ছোৱালীও ওপৰত গুৰুত্বটো কমি গৈছে তেওঁলোকৰ বা তেওঁলোক ৰাতিটো ঘৰত থাকিলেও মানে অ তেওঁলোকে ভাবে যে এই পঢ়ি আছে হ'ব আৰু পঢ়িব নিজে টিউচন দিছো টিউচনত পঢ়িছে আহ মানে তাৰ সেই ভাবি পিনে তেওঁলোকে থৈ দিয়ে নিজে মানে আগ বাঢ়ি আহি পিনে কি পঢ়াইছে আজি স্কুলত কি হ'ল বা টিউচনত কি পঢ়াই লে অলপমান সেইটো মানে তেওঁলোকেও চালি জাৰি বা বিচাৰ বিচাৰ কৰাটো দৰকাৰ কাৰণ তেওঁলোকে যদি বিচাৰ কৰে বা তেওঁলোকৰ যদি গুৰুত্ব থাকে তেতিয়া ল'ৰা ছোৱালীয়ে বেয়া পথত যোৱাৰ আগতে কমা মানে কমচে কম দহ বাৰ হ'লেও ভাবিব যে এইটো কৰো নে নকৰো বা মা বা দেউতাই গম পালে কি হ'ব কথাটো বেয়া হ'ব বা মাৰিব গালি দিব তেনেধৰণৰ মানে চিন্তা ভাৱনা ভাৱনা তেওঁলোকৰ মনলৈ আহে কিন্তু যদি মাক দেউতাকে যদি গুৰুত্ব নিদিয়ে তেতিয়া ধৰা ল'ৰা ছোৱালী বোলে বেয়া যোৱাৰ আগতে এবাৰো ভাবি নাচাই
উম ঠিকেই একদম সুন্দৰ কথা কৈছা গতিকে মানে আমাৰ অভিভাৱকসকলৰ দায়িত্ব বহুত বৰ্তমান সমাজত মানে আৰু তেওঁলোক সামাজিক মাধ্যমত মানে বেছি সময় কটাব দিব নালাগে কাৰণ মানে সামাজিক মাধ্যমত মানে এতিয়া মানে বহুখিনিয়ে বস্তু এতিয়া থাকে দিয়াচোন ভালে বেয়াই সকলো খিনি থাকে গতিকে অভিভাৱকসকলে মানে সৰু ল'ৰা ছোৱালী খিনিৰ প্ৰতি বিশেষকৈ মানে অকণমান যত ন ল'ব লাগে তাৰ ওপৰি আৰু মানে তেওঁলোকক মানে অকমান শ শাৰীৰিক চৰ্চাৰ বাবে মানে অকমান আগ্ৰহী কৰিবলৈ ধৰ আজিকালি এইবোৰ ঠায়ে ঠায়ে মানে কম্ফু কাৰাতে এনেকুৱা ধৰণৰ মানে খেল ধেমালি চ মানে সাঁতোৰা এনেকুৱা ধৰণৰ বিলাকত দি তেওঁলোকৰ শৰ শাৰীৰিক বিকাশৰ কথা মানে চিন্তা কৰিব লাগে যাতে মানে আগলৈ তেওঁলোকৰ মানে বিকাশটো ভাল ধৰণে হৈ গৈ থাকে আৰু যাতে এজন ভাল আৰু মই ভাবো কি জানানে আজিকালি মাক দেউতাকে আহি ল'ৰা ছোৱালী বিলাকক মানে ডক্তৰ হবা ইঞ্জিনিয়াৰ হবা এনেকুৱা ধৰণৰ কথা শিকোৱাতকৈ প্ৰকৃততে আচল মানে মানৱ ৱীয় যি গুণ সেইসমূহ শিকোৱাৰ প্ৰতি প্ৰথমে ভাল মানুহ হোৱাৰ বাবে তেওঁলোকক মানে অ গুৰুত্ব দিয়া উচিত কি কোৱা তুমি এই বিষয়ে
ঠিকেই ঠিকে একেবাৰে সঁচা কথা আজিকালি মানে কি ক'ম আৰু চাবলৈ গ'লে তোমাৰ এইবিলাক ধৰা আমাৰ। এ কি বুলি কয় মাক দেউতাকৰে দায়িত্ব যেনেকে মই ক'লোৱে। তেওঁলোকে ধৰা মন দিলে ধৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা ল'ৰা ছোৱালী বোৰ ভাল হ'ব ভাল। পথত যাব আহ কাৰণ যিহেতু। শিক্ষাৰ আৰু মূল আহ উৎস বা প্ৰথম স্থানেই হৈছে তোমাৰ আমাৰ পৰিয়াল। পৰিয়ালৰ মানুহ যদি গুৰুত্ব দিয়া বা পৰিয়ালৰ মানুহখিনি যদি ভাল হয় তেতিয়াহে ধৰা আমাৰ। এ সেই ল'ৰা ছোৱালী বিলাকে যিটো পৰিৱেশ পাব সেই। পৰিৱেশতহে তেওঁলোকে মানে আগুৱাই যাব দিয়াচোন।
হয় হয় বাৰু আজি ভালেই লাগিল তোমাৰ লগত। এই বিষয়ে আজি সিমানতে সামৰিছো দিয়া।
ঠিক ঠিক আছে বাৰু।